হেল্ল'
অ হেল্ল'
অ শুনিছা?
আহ শুনিছো শুনিছো শুনিছো
অ কি কৰিছা?
এ কি কৰিবানো ফেনত অলপ বহি আছো আৰু
অঁ পুৰা গৰম দিছে ন
এই টামাম গৰম দেই কব‌ই নালাগে আৰু
অ কতো নাই যোৱা নেকি?
এ যোৱাই নাই কলো হে গৰমত ক'লে যাবানো এ যাবলৈ মানুহ নাই। ফেনৰ তলত গছৰ তলত এইবিলাকত নোৱাৰি পুৰা নোৱাৰি উম চাহ তাহ খালো দেই এই এতিয়া বিস্কুট এটা আনিছিলোগে দোকানৰ পৰা
অ অ
কি কৰিবা নো বিস্কুটৰ লগত চাহ পানী খাই দিলো আৰু
অ অ
অ
ভালে
ত তুমিনো খালা নাই?
মই এতিয়া মানে লগৰজন লগৰ অলপ ওলাই যাম বুলি ভাবিছিলো।
আহ অ অ আহ অ অ
অঁ
লগৰ জন কিবা খাব গৈছে না লগৰ জন কিবা খাবলৈ গৈছে না কি কৈছো
নহয় নহয় মানে লগৰজনে মানে লগ ধৰিছে মানে কিবা টাউন ফালে জাই কিবা এটা খাওঁগে বুলি
অ অ অ
উ মানে মোৰ একো বনাবলৈ মানে একো বনাবলে গৰমত মানে অসুবিধা পাইছে মানে অলপ
উম হয় হয়
এ টাউন ফালে কিবা এটা খাই আহো বুলি বল বুলি কৈছে
অ আজি লগাৰজনৰ ডিউটি বিলাক ভালকে গৈছে নে।
গ'ল গ'ল গ'ল বহুত ভাগৰ লাগিছে বুলি কৈছে একদম পুৰা শুই আছে এতিয়া কিন্তু
অ অ অ
পোৰা ৰ'দৰ ৰ'দটো মানে বহুত তো আজি
আহ ৰ'দৰ কথা নকবি আৰু বহুত বেছি
মানে সেইটো কাৰণে মানে আৰু আজি আজিটো আৰু নকৰো বা বুলি কৈছে উ উ কাইলৈ পৰা কাইলৈ পৰা সোনকালে যাম কৈছে।
আহ অ কাম বিলাক ভালে চলিচে লগৰ জনৰ
ঠিকে চলিছে বুলি কৈছে। ক উম অ।
পিছলে পিছলে বাৰু লাগি গৈ থাকিব।
মানে অলপ অভ্যাস হ'বগে।
অ অভ্যাস হবগে, অভ্যাস হবগে।
অ-অ। আজি সাপ এডাল আহিছিলে নহয় আমাৰ ৰুমৰ ফালে।
টো কি মাৰিলা না পঠিয়াই দিলা?
নাই তম মানে খেদি দিলো। মানে ল লদিয়াই দিলো দলি মাৰি দিলো মানে শিলগুটি চিলগুটি।
অ বৰ ডাঙৰ নেকি
বেছি মানে ডাঙৰ দেই সিমান সৰু নহয় সৰু নহয় মানে ভয় লাগি গলগে মানে সাপলে মানে ভয় লাগে মানে মোৰ
অলপ ভালে কুশলে থাকিবা দেই বহুত আপোনালোকৰ মানে তোমালোকৰ মানে সেই ফালে অ
অ মানে হেৰিফালে মানে অলপ হা হাবি আছে টো আও মানে গৰমটো বেছি ৰ'দটো বেছি সেইকাৰণে ওলাই আহিছে নেকি সাপবোৰ
অ হয় হয় হয়
উম হম
গৰমত গৰমত সেতিও থাকিব পৰা নাই।
অ তাকে। তামানে দুটা জো ওলাই গৈছে আও।
তাকে আকৌ আকৌ আহিব বুলি মানে অলপ ভয়তো আছে বাও।
উম, সেইতোটো হয় বা। আৰু ভালে ভালকে থাকিবা। অলপ মানে বাকী দৰ্জা খিৰিকি এইবিলাক ভালকে বন্ধ কৰিবা।
অ তাকে বন্ধ কৰিছো। বাকী কতো একো খেল-চেল খেলা নাই তুমি?
খেল-চেল খেলো, ফুটবল খেলো। অনলাইন সেনেকে সেইবোৰ খেলো মাজে মাজে কিন্তু যেতিয়া তেতিয়া নেখেলো মানে। ৰুমতে মন খালে খেলো আও। অহ ফুটবল, ফুটবল চাও, চাও।
এতিয়াতো ফিফা ৱৰ্ল্ড কাপ হৈ আছে।
অ। অ, খেল মাজে মাজে চাও।
চাও, চাও মানে মানে চাই আছো। কালিও চালো, মানে ৱৰ্লড ৱৰ্ল্ড কাপ হৈছেতো এতিয়া।
অহ অ-অ।
চাই দিও, চাও। ক্ৰিকেটো চাও ফুটবলো চাও। ভাল লাগে মানে খেলবোৰ চাই।
খেল অ মইতো ফিফা ৱৰ্লড কাপহে চাই ভাল পাওঁ।
অ তাকে কোনটো চে টিমক চাপৰ্ট কৰিছা তুমি?
মইতো চবকে সেনেকেতো পচন্দ হয় বাৰু। কিন্তু মই মেচি খেলটো বেছি চাও। মেচি ৰনাল্ডো এইবিলাকৰ।
অ হয় নেকি? মোৰ মানে পটকলটো ৰনাল্ডোকে ভাল লাগে মানে মোৰ যে প্ৰিয় হয়।
উম-উম-উম, হয়-হয়। মোৰ পচন্দ হয় সেইটো। চাও মই মাজে মাজে চাওঁ।
অ-অ।
উ।
ভাল লাগে আৰু এইবোৰ।
ভাল লাগে অ।
নিজে খেলা নাই ফুটবল?
ফুটবল আগতে খেলিছিলো। আজি-কালি ইমান টাইম নাই মানে। খেলো মাজে-মাজে। খেলি যাওঁ ভালে লাগে ভালে লাগে
অ।
তুমি পিছে খেলা নেখেলা?
ময় খেলিছিলোঁ আগতে লগৰবোৰ লগত। অঁ অঁ। ফিল্ডত আগতে পূৰা মানে দুপৰীয়া অ আজিকালিতো মানে এনেকে খেলাই নহয় সময় পোৱা ন নাই।
উমম উম হয় হয়।
আজিকালিটো পোৰা মানে অনলাইন গেমটোৱে চলে।
অ-অ হয়টো হয় বাৰু।
অ।
বাকী পিছে কি বোলে গাওঁবিলাকত খেল হয় নহয় ফুটবল খেল?
হয়-হয়। এতিয়া মানে অলপ আগত আমাৰ গাঁৱত হৈ গ'ল, অঞ্চলত অঞ্চলটোত।
অ-অ।
বড়োচা কাপ মানে বৰুচ বড়োচা কাপ হৈছিলে।
অ-অ-অ, হয় নেকি?
অ, মানে আমাৰ গাঁৱৰ মানে একদম ঘৰৰ কাষতে আছে মানে ফিল্ড এখন, এখন মানে ভাল ফিল্ড। তাতেই মানে খেলবোৰ হয়।
অ হয় হয় হয় এ ফাটি থাকিব লাগে মাজে মাজে। অ খেল খেলিব
ভাল লাগে মানে গাঁৰ অ হয় হয়। মানে গাঁৱৰ ওচৰতে হ'লে মানে এইবোৰ মানে চাই ভাল লাগে আৰু।
উম হয় হয় হয়।
মানে যিহেতু মানে জনপ্ৰিয় খেল মানে একেবাৰে ফুটবলটো মানে
অ এইটো দে হয় দেই, এইটো ম মোৰ একদম ফেভাৰেট লাইন, ফুটবল খেলিলো তাৰমানে মোৰ মানে মই বিৰাট ভাল পাওঁ ফুটবল খেল।
অঁ মানে শৰীৰটো মানে ঠিকে থাকে খেলি থাকিলে এইবোৰ। উম্।
পিছে দৌৰা নদৰা মানে এইটো মানে বেলেগ প্ৰেক্টিচ চেক্টিচ কৰা নেকি বা?
মানে কৈছিলো বাৰু এতিয়া কিন্তু সময় পোৱা নাই টাউন ফল আহি পেলাইতো যিহেতু। মানে পুলিচ চুলিচ কাৰণে মানে অনলাইন কৰিছিলোতো
আহ অ অ।
এতিয়াতো এক্জাম হ'ব চাগে? ইণ্টাৰভিউ আহিছেতো পুলিচৰ, অ সেইটো হয় দৌৰিছিলোঁ সৰু হৈ মানে অলপ ইয়াতে দৌৰা নহৈছে। তুমি জা?
উম। মই সেই বহুত কেইদিন হল নাইজুৱা, যাম বুলি ভাবিছো।
অনলাইন কৰি অনলাইন অনলাইন কৰিছিলা?
অনলাইন কৰিলো অ অনলাইন কৰিলো।
অ কিহত কিহত অনলাইন কৰিছা?
ফৰেষ্টা আছাম পুলিচ এইবিলাকে কৰি থৈছো।
আহ অ।
অ বাকী কি কি আছে পাহৰিলোয়ে বাৰু মানে বহুত কেইদিন হৈ গলটো। কি কি আছিলে? কম্পিটিশনতটো বহুত খাই হ'ব।
অ মানু ক'বই নালাগে আজিকেইদিনত টো মানে ভাইকত থকাৰ পাব আৰু সেনেকে ক'ব লাগিব।
অহ, যে কষ্ট বেছি কৰে যে চবফালে আছে ন' বাকী তুমি কিমান কষ্ট কৰি আছা নেকি? তুমিতো পুৰা কষ্ট কৰা হপাই ন?
কষ্ট তেনেকে যে এতিয়া বৰ্তমান কৰা নাই হোৱা, আগতে মানে গৈছিলো। ৰাতিপুৱা সোনকালে উঠো যাওঁ ফিল্ডত তাৰপাছত পিছবেলাও যোৱা হৈছিলে। তেনেকে লগৰবোৰ লগত মানে লগৰবোৰ মানে এতিয়া লগৰবোৰ মানে এতিয়া কৰি আছে বাৰু প্ৰেক্টিচ ফুন কৰিছিলে।
উম- উম, হয় -হয়।
ওলাই আহিলোঁ টাউনফালে এখন মানে এইবোৰ মানে কৰিব পৰা নাই।
উম হয় হয়। প্ৰেক্টিচ কৰিবা মাজে মাজে এৰি দিলে মানে আকৌ মানে এ পাহৰি থকা হয় ন বস্তুতটো। কৰিব লাগে মানে কষ্ট কৰিব লাগে। নহলে মানে দিগদাৰ হৈ যায়। পিছলে।
উম হয় হয়।
মইয়ো যাম বুলি ভাবিছো, এতিয়া কি হয় মানে টাইমেই নাপাও অও। বহুত দিগদাৰ হৈ গৈছে।
একদম টাইম মিলাব নোৱাৰানে কষ্ট হৈ গৈছে, অঁ টাইমটো মিলাব নোৱাৰি তাৰমানে।
উম উম হয় হয়।
অহ
মানে আগতে এবাৰমান দি পাইচা নাই মানে ইণ্টাৰভিউ আৰ?
অহ, দিছিলো -দিছিলো, অলপ -অলপ প্ৰেকটিছ কৰা নাই আছিলে অলপ।
অহ, মানে -মানে ফিজিকেলটো ভাল হল নাই?
ফিজিকেল এটা বাও হৈছিলে নাম নাহিলে আক।
অহ - অহ হেইজনৰ নাহিল নাম অহ
হলো চেষ্টা কৰিব লাগে যিমানখিনি বয়সলৈকে পাওঁ।
অহ, তাকে এৰি দিব নালাগে মানে
উম, হয় -হয় -হয়। তুমি পিছে কিমান কেইবাৰ দিবা? অহ অলপ দিলে দেখো খাজ খাব পাৰে ন'?
অহ, হয় তাকে চেষ্টাটো কৰি চাম আৰু।
উম- উম, হয় -হয়।
পামে বুলিতো ক'ব নোৱাৰি।
উম, পামেই বুলি কব নোৱাৰি অহ।
বাকী বেলেগ ধৰা লাইন -চাইন
লাইন চাইনটো সে এনেকে সৰু -সুৰা কৰি থৈছো, কি হয় বাৰু মানে বাকী কি কৰিবা আৰু এতিয়াতো প্ৰেক্টিচ কৰিম বুলি ভাবিছো মানে কছিং -চচিং কৰিম প্ৰেক্টিছ কৰিম দেই বুলি আহা হৈছে।
অহ -অহ সেইবোৰে ন', মানে কিহৰ কচিং?
এ কিবা থাৰ্দগ্ৰেড ফথগ্ৰেড এইবিলাক আহি আছে দে।
অহ, সেইবোৰ মানে কম মইয়ো কৰিব লাগিব এইবোৰ।
অহ, লাহে- লাহে এনেই কৰি থাকো বোলা হৈছে। এনেই থকাতকৈ মানে
হয়- হয় কৰিব লাগে। এনেই থাকিব নালাগে মানে।
অহ, তুমি পিছে কচিং কৰি পাইছা নাইপুৱা, মানে আগতে কচিং কৰিছিলা নেকি?
কচিং তেনেক নাইকৰা মোবাইলতে এইবোৰ চাই থাকোঁ।
এ আজিকালি মোবাইলতে চব পোৱা যায়।
অহ বা আজিকালিটো মানে প্ৰযুক্তিবিদ্যাটো মানে বহুত আগবাঢ়ি গ'লটো, মানে চব তাতে
অ আজিকালি ইমান ডিগদাৰ নাই যে। চব তাতে পোৱা যায় বা অ হ'লেও মানে কি হয়। আছা হা চ আজি কালি সহজ হৈ যায় অ
মানে হা
লগৰজন শুই আছে নেকি কৈছোঁ।
লগৰজন শুই আছে অ এতিয়া উঠাব লাগিব তাক যাওঁ বুলি মানে অলপ ওলাই।
অহ, অলপ গধূলি বল, উম অলপ গধূলি বল ওলাই যাব লাগে।
অহ - অহ -হয় -হয় মানে বহুত মানে মানে বহুত এলেহুৱা -এলেহুৱা তাইপ লাগি যায় তাৰ মানে।
অহ, হয় -হয় -হয় টাউন ফালে ওলাই আহিবা মাজে -মাজে লগ কৰিম কিয় চাহ -তাহ খাব মাতিবা। টাউনপিনে ইমানকে ঘূৰাও নাই।
অহ - অহ তোমাৰ ৰুমত কেইজন থাকা?
ৰুমত আমি তিনিজন থাকো। ওচৰে মানে অহ তিনিজন থাকো তোমালোকেতো দুজন?
আই তসন্তৰোঁ যাব দুজনে,? আহিবা ওলাই আমাৰ ফালে মানে তাৰ অলপ মানে। ঘূৰি আহিম টাউনখন একেলগে।
অ অ
নতুন চিনেমা আহিলে মানে নতুন চিনেমা চামগৈ দুটাত মিলি।
উম উম চামগে চামগে একেলগ চাবলে ত ভাল লাগে ন অ হেল্ল' একেলগে চাই ভাল লাগে কৈছোঁ।
অ ভাল লাগে ভাল লাগে অ এজন, শুনিছো শুনিছো কোৱা
অ ক কিবা কৰি আছিলা নেকি?
এই নেটৱৰ্কটো অলপ প্ৰব্লেম দিছে মানে শুনা নাছিলোঁ।
অ অ হেল্ল' শুনিছা নাই।
শুনিছা শুনিছোঁ।
হেল্ল' আহ নহয় অলপ দিষ্টা
অ মানে নেটৰ্ নেটৱৰ্কটো মানে অ অ হয় হয়।
অ
উম
কেতিয়াবা ওলাই আহিবা কৈছো ত চিনেমা হলত দিগি যাম চাহ তাহ খাম একেলগে।
অ যাম যাম নিশ্চয় নিশ্চয়।
পিছে অ অ চাই পাব লাগিব চাই পাব